হেল্ল'।
হয় কোৱা। হয় ঘৰতে ঘৰতে, কোৱা।
কিবা কৰি আছিলা নেকি?
নাই নাই। এনে অলপমান মোবাইল চলাই আছিলো।
অ' তোমাৰ লগত মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ফোন কৰিছিলো আজি।
হয় কোৱাচোন।
ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে কথা পাতিব লাৰিছিলো, কোৱা পিছে তুমি ইণ্টাৰনেটৰ সুবিধাৰ বিষয়ে সুবিধাৰ বিষয়ে অলপ কোৱাচোন, ইণ্টাৰনেটৰ
সুবিধা বুলি ক'বলেতো বহুখিনিয়ে আছে, কাৰণ বৰ্তমান সময়ত ইণ্টাৰনেট মানে আমাৰ দৈনন্দিন জীৱনৰ এটা লাগতিয়াল বস্তুৱে হৈ পৰিছে। ইণ্টাৰনেটৰ সহায়ত আমি সহজে তথ্য পাব পাৰো। অনলাইন পঢ়া-শুনা আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰিব পাৰো। আৰু নানা ক্ষেত্ৰত আমি ইণ্টাৰনেটৰ ব্যৱহাৰ, আমি দেখিবলৈ পোৱা যায়। অহ যেনে, তোমাৰ অনলাইন তোমাৰ বস্তু কিনাৰ পৰা হওক বা দূৰৰ কোনো সম্পৰ্কীয়ৰ সৈতে আমাৰ যোগাযোগ কৰিব ইণ্টাৰনেট, বৰ্তমান সময়ত তোমাৰ চাবলৈ গ'লে ইণ্টাৰনেট আধুনিক যুগত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি ক'ব পাৰি। ইয়াৰ সহায়ত আমি পৃথিৱীৰ যিকোনো ঠাইৰ তথ্য, মুহূৰ্ত সহজতে লাভ কৰিব পাৰো, ব্যৱসায়, বাণিজ্য আৰু তোমাৰ বেংকৰ কামৰ ক্ষেত্ৰতো ইন্টাৰনেটৰ বহুখিনিয়ে মানে সুবিধা দেখিবলৈ পোৱা যায়।
ই এতিয়া, ইণ্টাৰ এতিয়া ইন্টাৰনেটৰ অসুবিধাৰ কথা কোৱাচোন। উ
ইণ্টাৰনেটৰ অসুবিধাটো ক'বলৈ গ'লে, বহুতেই আছে। কিন্তু অতিমাত্ৰা ব্যৱহাৰে যেনেকে আমাৰ চকু নষ্ট কৰিব পাৰে, বা চাইবাৰ অপৰাধ ব্যক্তিগত তথ্য চুৰি আৰু ভুৱা খবৰ প্ৰচাৰৰ সমস্যাও আমি ইণ্টাৰনেটৰ পৰাই আমাৰ হয়।
বৰ্তমান সময়ত তোমাৰ যেনেকে চাবলৈ গ'লে, সৰু ল'ৰা-ছোৱালীসকলে বৰ্তমান সময়ত ইন্টাৰনেটত মানে বহুখিনি ব্যস্ত হৈ থাকে। যাৰ ফলত সৰুতে সিহঁতৰ চকুৰ নষ্ট হৈ যায়। চকুৰে একো, চকুৰ প্ৰব্লেম হয়, চশমা ল'বলগীয়া হয়। তুমি কি ভাবা? বৰ্তমান সময়ত ইণ্টাৰনেটৰ সুবিধাৰ কথা তুমি কি ভাবা?
বৰ্তমান আমাৰ ইণ্টাৰনেটৰ সুবিধা ক'বলৈ গ'লে বহুত আছে। কিয়নো ইণ্টাৰনেটৰ মাধ্যমেৰে আমি বহুতো নজনা কথা জানিব পাৰো। আমি কিছুমান বস্তু যিবিলাক কিতাপত আমি কৰিবলৈ নাপা সেইবিলাক যিবিলাক বস্তু নাই ধৰা কিতাপ আছে তো সিটো বস্তু আমি মোবাইলত মাৰি দিলে নিমিষতে পাওঁ। তাৰ উপৰিও আজিকালি অনলাইন পে'মেণ্ট হওক তাৰ পৰা আদি কৰি বা তোমাৰ ক'বাত যাবলৈ হলেও আজিকালি অনলাইন গাড়ী বুক কৰিব পাৰি ত' তেনেকুৱা অনেক সু সুবিধা আছে কবলৈ গলে ইণ্টাৰনেটৰ।
দৈনন্দিন জীৱনত তুমি ইন্টাৰনেটৰ সু‌ সুবিধাৰ কথা বা দৈনন্দিন জীৱনত ইণ্টাৰনেটৰ প্ৰভাৱৰ কথা তুমি কি কব খুজিবা?
হয় হয়, দৈনন্দিন জীৱনত ইণ্টাৰনেটৰ ক'বলৈ গলে বহুত প্ৰভাৱ আছে। তোমাক ক'লুৱে মই কবলৈ গ'লে যেনেকা, আজিকালি কবলৈ গ'লে অ - অনলাইন পেমেণ্ট অনেক দেখিবলৈ চবতে কালি আজিকালি দেখি অনলাইনে পেমেণ্ট। ত' সিবিলাক ইন্টাৰনেটৰ জৰি়য়তে কৰা হয় তাৰ উপৰিও আমি দূৰত থকা মানুহৰ লগ কথা পাতিব পাৰো। বা দেশ বিদেশৰ বাৰ্তা গোটেইখিনি পাব পাৰো দেশ বিদেশত কি ঘতি আছে। কি চলি আছে চব জানিব পাৰো। ত' তেনেকুৱা আছে বহুত।
হয়। ঠিক কথা ইণ্টাৰনেটত চাব গ'লে জ্ঞান আৰু তইথ থৰ এক বিশাল ভৰাল বুলিয়ে আমি ক'ব পাৰো, কাৰণ ই ছাত্ৰ ছাত্ৰীসকলৰ যি কোনো বিষয় তথ্য মুহূৰ্ততে লাভ কৰিব পাৰি ইয়াৰ পৰা। অনলাইন ক্লাছ আৰু তোমাৰ শিক্ষামূলক ভিডিঅ' ডিজিটেল লাইব্ৰেৰী আদি তোমাৰ ঘৰতে বহি তোমাৰ আমি আহৰণ কৰিব পাৰো ইণ্টাৰনেটৰ জৰিয়তে।
হয় হয় নিশ্চয়কৈ।
তুমি অসুবিধাৰ বিষয়ে কি ক'ব খুজিবা?
অসুবিধা চাবলৈ গ'লে যেনেকা আমি যিটো মই কলো সুবিধা - সুবিধা খিনি নকৰি যদি ধৰা উম অ মোবাইল টিপি থাকে বা গেম খেলি থাকে তাৰ ফলত চকু স্কিনৰ এনেকা অনেক বেমাৰ দেখিবলৈ পোৱা যায়। তাৰ ফলত মানুৰ মগজুৰা হয় কিছুমান ব হয় বেমাৰ হয় তাৰপৰি পঢ়া শুনাত মন নবহে টোপনি নহা হয় ত' তেনেকা অনেক অসুবিধা হয়।
ঠিক কৈছা তুমি অতিমাত্ৰা ইন্টাৰনেটৰ ব্যৱহাৰে সময় নষ্ট কৰে আৰু পঢ়া শুনা কাম কাজত ত, ‌এক, মানে বাধাৰ সৃষ্টি কৰি দিয়ে। অ' তুমি কোৱাৰ‌ দৰে। মূৰৰ বিষ হয়, টোপনিৰ অসুবিধা হয়, ‌অন্য ন শাৰীৰিক সমস্যাও তোমাৰ দেখা যায় ইয়াৰ ফলত।
আৰু কি ক'ব যে ইণ্টাৰনেটৰ অসুবিধা আমাৰ মানে দৈনন্দিন জীৱনত ই কেনেদৰে প্ৰভাৱ পেলাই বা আমাৰ বাবে কেনেকুৱা ইণ্টাৰনেট তুমি কি ক'বা যে ইণ্টাৰনেট আমাৰ বাবে দৰকাৰী হয় নে নে নহ হয়।
না ইণ্টাৰনেট আমাৰ বাবে দৰকাৰী কাৰণ‌ ইণ্টাৰনেটৰ জৰিয়তে আমি বহুতো কাম কৰিব পাৰো, কিন্তু অতিমাত্ৰ ত্ৰা আপোনাৰ ব্যৱহাৰ কৰিলে সেইটো অপ্ৰয়োজনীয় হৈ পৰে। অধিক - অধিক মাত্ৰা যেতিয়া ব্যৱহাৰ কৰা হয়। ত' সেইটো অ - উপ - উপকাৰী নহয় কেতিয়াও উপকাৰী সেইটো বাবে আমি যিমান লাগে লাগত তিয়াল যিখিনি প্ৰয়োজন আমাৰ সিটো হিচাবে আমি ব্যৱহাৰ কৰিব লাগে।
ঠিক কৈছে তুমি বহুতক দেখা যায় যেনে‌ ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলতে অনলাইন তোমাৰ যেনে অনলাইন চাইবাৰ ক্ৰাইম আদি বা বেংকৰ ডিটেইলছ আদি লিক কৰি দিয়ে। যাৰ ফলত বহুতো সমস্যাৰ সৃষ্টি কৰে।
হয় হয়। কি কৈছা আৰু এবাৰ কবাচোন?
বোলো দেখা যায় তোমাৰ ইন্টাৰনেটৰ অসুবিধাৰ ফলতে তোমাৰ মানে লোকসকলে ইণ্টাৰনেটৰ ভুৱা খবৰ বা ইণ্টাৰনেটৰ জালৰ। প্ৰবঞ্চনাত পৰি। প্ৰবঞ্চনাত পৰিছে আৰু আৰু তোমাৰ দেখা যায়।
ব্যয়ক্তিগত তথ্য সুৰক্ষিত হৈ নথকা হৈছে আজিকালি ইণ্টাৰনেটৰ ফলতে।
হয় সেইবিলাক ক্ষেত্ৰত ইন্টাৰনেট। অপ্ৰয়োজনীয় কিয়নো এইবিলাক ক্ষেত্ৰত দেখিব কৈছে আজিকালি ইণ্টাৰনেটৰ জৰিয়তে বহুতে। স্কেম কৰি কেনে আমাৰ পৰা গোটেই বস্তু চাইবাৰ স্কেম কৰে তাৰ ফলত আমাৰ বহুতো? আমাৰ যিবিলাক লাগতিয়াল তথ্য সেইবিলাক সংগ্ৰহ কৰে তো সেইবিলাক? তাৰ ক্ষেত্ৰত ইণ্টাৰনেট অধিক মাত্ৰাত বেয়া বুলি ক'বলৈ পাৰি কিন্তু যদি তাৰ সেইবিলাক নকৰি আমি ইণ্টাৰনেটৰ ভাল উপয়োগ কৰো ত ইণ্টাৰনেটৰ বহুতো ভাল আমাক ফলাফল দিব তো আমি সেইবাবে যিখিনি আমাৰ প্ৰয়োজন বা যিখিনি আমাৰ লাগতিয়াল সিখিনি আমি সেইখিনি মতে আমি ব্যৱহাৰ কৰিব লাগে।
হয় হয় ঠিক কথা তুমি কি হবা অভিভাৱক আৰু শিক্ষকসকলে শিশুসকলে তেনে সঠিক ব্যৱ্হাৰ আৰু তাৰ অপব্যৱহাৰৰ বিষয়ে জনোৱাতো উচিত নে
হয় হয় নিশ্চয় হেল্ল'
হয় তুমি কি হবা শিক্ষা আৰু শিক্ষক আৰু অভিভাৱকসকলে। শিশুসকললে ইন্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে অৱগত কৰাটো ভাল বুলি ভবানে
হয় হয় নিশ্চয়ে কয় শিক্ষক আৰু অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী বা। নিজৰ শিশুক ইণ্টাৰনেটৰ বিষয়ে অৱগত কৰাটো অতিকে প্ৰয়োজনীয়? কিয়নো তেওঁলোকক যেতিয়া শিকোৱা হয় যে ইণ্টাৰনেটৰ এনেকুৱা এনেকুৱা ব্যৱহাৰ কৰিব লাগে ত তেনেকুৱা মতে যদি কি ছাত্ৰ ছাত্ৰী হওঁক বা অভিভাৱকলে যি শিশু শিকাই ত সেনেকুৱা ধৰ মতে যদি সবে যদি কাম কৰে ত ইণ্টাৰনেতো? আমি ভাল ফলাফল দেখিবলৈ পোৱা যা পোৱা যাম। কিন্তু যদি আমি তাই সেইবাৰ নকৰি কথা নুশুনি আমি যদি বেয়া কামত ইন্টাৰনেট ব্যৱহাৰ কৰো ত তেতিয়া এইটো আনপযোগী হৈ পৰিব।
হয় তোমাৰ ঠিক ক তোমাৰ মই হ'ব বিদদ্যালয়সমূহত? তোমাৰ ইণ্টাৰনেটৰ সুবিধা আৰু সুবিধা। লৈ এখন বিশেষ পাঠ্য এটা অন্তৰ্ভুক্ত কৰিব লাগে যাৰ ফলত ছাত্ৰ ছাত্ৰী কলে ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে অৱগত হয় যাৰ ফলত ছাত্ৰসকলে ইন্টাৰনেটৰ সুবিধা আকোৱালি লয়। আৰু ইণ্টাৰনেটৰ বেয়া দিশটোৰ প্ৰতি যাতে অৱগত হয়। এ বিদ্যালয় সমূহত তুমি ভাবানে বিদ্যালয় সমূহত শিক্ষকসকলে অ এইটো তোমাৰ ইন্টাৰনেটৰ সুবিধাৰো অসুবিধালে এক বিশেষ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বা বিশেষভাৱে এটা পাঠ্যক্ৰম দিব লাগে বুলি
হয় নিশ্চয়কৈ দিব লাগে ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা শিকাব লাগে যে কোনটো ভাল কোনটো বেয়া তেতিয়া তেওঁলোকে সেই জানিব আৰু তেওঁলোকে তেতিয়া ইন্টাৰনেটৰ ভাল উপয়োগ কৰিব ত এইটো নিশ্চয় কয় এইটো বিদ্যয়ালয়ত শিক্ষকসকলে এইটো অৱগত কৰিব লাগে।
আৰু মই তোমাৰ লগত মই ভাবো যে ম ঠায়ে ঠায়ে গৈ ইয়াৰ বিষয়ে। এ মানে সিবিৰ পা দিব লাগে এ শিবিৰত যাতে পূজাই গাঁৱলীয়া অঞ্চল বিলাকতো যাতে বুজাই সেইবিলাকৰ কথা। দেখা যায় বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ লোকসকলে ইণ্টাৰনেটৰ যিবিলাক অসুবিধা থাকে এই দিশবোৰৰ প্ৰতি বিশেষকৈ মানে প্ৰবঞ্চনাৰ সেই দিশতে বেছিকৈ ফাঁচে আৰু গাঁৱৰ মানুহ বিলাকে। মই ভাবো গাঁৱে গাঁৱে যাই ইয়াৰ ওপৰত এক বিশেষ আলোচনা কৰিব লাগে।
তুমি নিশ্চয় ঠিকে কথা কৈছা, তুমি ঠিকে কথা কৈছা। তুমি যিবোৰ কথা কৈছা অতিকৈ প্ৰয়োজনীয়? কথাই কৈছা তুমি।
হয় কাৰণ বৰ্তমান সময়ত দেখা যায় ইণ্টাৰনেট হৈছে এক আধুনিক সভ্যতাৰ এক অমূল্য সম্পদ কাৰণ বৰ্তমান ই ইণ্টাৰনেট নহলে আমি থাকিব নোৱাৰা যেনে হয়, কাৰণ আমাৰ বিশেষকৈ সকলো বিলাক কামেই ইণ্টাৰনেটৰ জৰিয়তে হয় ত। তাৰতৰ নহ'লেতো আমাৰ নহ'ব ন।
হয় হয়।
তুমি কি ক'ব খুজিবা আৰু ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে।
মইতো ইন্টনেটৰ সুবিধাটো অসুবিধাৰ বিষয়ে তোমাক কলোৱে ত' আৰু সেইখিনিয়ে আ। ক'বলৈ গ'লে।
তুমি ভাবানে ইণ্টাৰনেটৰ ইণ্টাৰনেটৰ সজ উপহাৰ কৰিলে সমাজ এখন সুস্থ বা সমাজখনৰ উন্নতি হ'ব বুলি?
কি কৈছা?
তুমি ভাবানে যে ইন্টাৰনেটৰ সদ ব্যৱহাৰ কৰিলে সমাজ এখনৰ বা দেশখনৰ উন্নত টি হ'ব বুলি?
হয় হয় যদি আমি ইন্টাৰনেট সদ ব্যৱহাৰ কৰো ত দেশখনৰ আমি বহুতো উপয়োগ কৰিব পাৰিম। আজিকালি দেখিবলৈ ফ্ৰ হৈছে এ আই ত এ আই। আজিকালি ইন্টাৰনেটৰ জৰিয়তে চলোৱা হয় তো সেইবিলাক ক্ষেত্ৰত দেশখন বহুতো উন্নত হ'ব পাৰিব।
হয় ঠিক কথা কৈছা তুমি যিহেতু আজিকালি দেখা যায় এই সকলো বিলাক কাম এয়াইৰ ক্ষেত্ৰতে হয়। ত উ সমাজখনে যদি ইয় সৎ ব্যৱহাৰ কৰে ত' সমাজৰ লগতে দেশৰ উন্নতি হব বুলি মই ভাবো।
হয় হয় কিন্তু এই যুগটো ক'বলে গলে ইন্টাৰনেটৰ যে হৈ পৰিছে। ইণ্টাৰ নহ'লে আজিকালি একো কামেই নহয় ক'বলে গ'লে।
অ তুমি ঠিক কথা কৈছা একদম।
দিয়া তোমাৰ সৈতে আজি মোৰ ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ কথা পাতি
ঠিক আছে তোমাৰ লগতো ভাল লাগিল আজি। আগলৈও আমি এনেকে কথা পাতিম আজিলৈ সামৰিছো দিয়াঁ।
দিয়া ঠিক আছে।
ঠিক আছে ধন্যবাদ বাই।